অ', শুনা পাইছো শুনা পাইছে ন?
আহ, পাইছো পাইছো সেই মাজতে মই বেলেগকো কল কৰিছিলো শুনা নাপালো কিবা কলটো দ্ৰ হৈ গ'ল।
বাৰু এনেই মানে নাই ন? কঁপি থকা নাই ন? অ', অ', কি কৰি আছে? অ', ভাত খাই উঠিলোঁ। এই মই খোজকাাঢ়ি আছোঁ এতিয়া ভিতৰতে।
হ, হ। এ ল'ৰাটোৰ মাজে ৰাতি এই মানে গাখীৰ খাইনৰ ফৰ্মুলা খাওঁ। তাকে মানে বটলটো শেষ হ'ল এ তেওঁলোক
অ', আৰু ৰাতি মানে সেয়া ফৰ্ম ফৰ্মূলা খায় ন' সি?
ফৰ্মূলা খাই অ', সি মানে ছমাহতেই বেছ ফিডিংটো এৰি দিলে।
অ', সি নিজে এৰিছ এনে, এনে এৰুৱাইছে, ইমান সৰুতে এৰিছে।
মানে অন্নপ কৰাৰ পিছতে সি মানে বেলেগ খানত বেছি পালে নহয় তেতিয়া পৰা লাহেকে এৰি দিলে সি মানে এতিয়া ফৰ্মলাও না হায় ব একো নাখায়। মানে কি কৰিম কি নকৰিম হৈ আছিলো তাৰপিছত আৰু
নেৰে ইহঁতৰ বহুত কিবা-কিবি কষ্ট কৰি পেলাই এৰুৱাব লগ হয়তো এইটো শুনি পেলাই আচৰিত পালোঁ মই।
এইটো মানে, ময়ো মানে আচৰিত মানে। এনেকুৱা নহয় যে, ধৰক, অ', হেৰি টো কমি গৈছিলে তেনেকুৱাও নাই। বেলেগলে আছিলে, কিন্তু সি না হা নাখায় মানে তাক পানীলাও খাব নোৱাৰোঁ তেতিয়া। সি কমলাও নাখায়, গাখীৰে নাখায়, মানে
অ', সেইকাৰণে পোৱালিটো অকণমানী একদম। সি সোনকালে এৰি দিলে নহয়
সোনকালে এৰি দিলে, আৰু তোমাৰ, মানে, আপোনাৰ, হেৰি কৰে এই, কি কয়, এইটো যেতিয়া ৰাতি টোপনি যায়, গভীৰ টোপনি এই, তেতিয়া, কেতিয়াবা অকণমান চ ফটাই থাকে নহয় সেই, তেতিয়া, কমলা গাখীৰ বনাই পেলাই খুৱাই দিওঁ
অ', সি একো আমনি নকৰে নেকি? সেনেকে, মানে, ৰাতি যে কিছুমান বাচ্চাই নুশুৱে
দুইতাৰে ক্ষেত্ৰত, মই মানে কোনো আমনি নাপালোঁ। দুইটাই ধুনীয়াকে খোৱাই-বোৱাই দিয়ে দিলে শুই থাকে, আৰু ৰাতি ভোক লাগিলে, ধৰা, অকণমান চত ফটাই থাকে
উম, এনেই কেইটা বজাত শুৱে সিহঁতে?
টো, আজি নটাৰ আগত শুই গ'ল।
নটাৰ আগতে শুৱে? মানে, আপুনি সিহঁতৰ জন্মৰ আগৰ পৰাই তেনেকুৱা চাইকেল বনাই লৈছে নে নে, সিহঁতে তেনেকুৱাই
সিহঁত তেনেকুৱাই। মই, মানে প্ৰায়ে প্ৰগ্নান্সী টাইমত, যেতিয়া মই ৰাতি শু শুনোঁ। মই, মানে, হেৰি, শুনোঁ এই যে, শ্ৰীকৃষ্ণৰ যে, এই বাঁহীৰ সুৰটো যে
অ'।
মিউজিকটো, মানে, মই ৰাতি, এ, শুৱাৰ আগত বিচনাতে মোবাইলটো থাকেই নহয়, কাষতে, সেইটো সেইটো, সেইটো বজাৱ মানে, সেইটো মানে অলপ মিউজিকটো অকল দেই, ইন্ষ্ট্ৰুমেন্টটো জোনটো আহে, সেইটো। সেইটো, অ সেইটো শুনি পেলাই মা টোপনি যায়গৈ। সেইটো মানে অ', নিজে নিজে অফ হৈ যায় আৰু তেনেকে মই মানে, তেনেকেই টোপ টোপনী যোৱাওঁ, বা দুইটাৰ ক্ষেত্ৰতেই।
আৰু ৰাতি বিচনাত, মোবাইলটো চোৱে নে নুচোৱে?
চাওঁ-চাওঁ, মোক কয়, বহুতে কয় নালাগে, কিন্তু মই এই পেতৰ ওচৰত নলওঁ আৰু এনে অকমান তো চাব মান যায় ন? ব'ৰ নালাগে জানো?
অ', ব'ৰ লা-লাগে। মই নিজেও চাওঁ বাৰু অকলে থাকো নহয়, অ'
চবেই কৈ থাকে নহয় তুমি এতিয়া‌ হে ভগৱানৰ চিন্তা চৰ্চা কৰি থকা, কিবা কিবি কিন্তু মই শ্ৰীকৃষ্ণৰ মিউজিকটো মানে বাঁহীৰ সুৰ টো কিবা খুব ভাল লাগে
অ', মইতো সকলোফালে মই ফটোৱে ফটো লগাইছোঁ শ্ৰীকৃষ্ণৰে মোৰ ইয়াত লগাইছোঁ তাতো মই লগাইছোঁ।
উম, মানে মানে মই সেই মিউজিকটো অ', মিউজিক শুনি মানে মই খুব ভাল লাগে। সেই বস্তুটো শুনিলো কাৰণে নে কি নাজানো আৰু দেই মই সেইটো অ', কি ক্ষেত্ৰতেই নাজানো বোলে মানে ত সি কিন্তু দুইতটা বাতচ্ছাই মানে তি কোনো আমনি আজিলৈকে কৰা নাই সেই অসুখ বিসুখ হ'লে সেইটো থাকে আৰু সেইটো স্বাভাৱিক।
অ', মানে শুনি শুনি মানে কিবা ভাল লাগিলে মানে কথাটো এনেকুৱা তায়ো একেই ন?
ছোৱালীৰ বাকী একো প্ৰব্লেম নাই। এ আজি মানে চাৰে ছটাত নাই, নাই চাৰে ছটাতে আজি ভাত খুৱাই দিলো আবেলি মানে। আমাৰ শুৱাটো সোনকাল হয়, যে সোনকালে কৰো মানে, ম নিজকো মানে টাইম লাগে নহয়, আগতে ধৰক বাতচা না কোতে যেতিয়াই নাখাওঁ ফ্ৰী এভলেবল বাচ্ছা হোৱাৰ পিছত মানে আপোনাৰ নিজৰ কাৰণে টাইমে নহয়গে। কেতিয়াবা এনেকুৱা হয় মই মানে দুদিন মূৰে আচোৰা নাই মই মনতে নাই মোৰ
অফিচ গুচি যায় নহয়। অফিচ গুচি যোৱা পিছত যেতিয়া তাই আহে মানে, সেই ল'ৰা টোৱে তাৰ এবছৰ হৈ গৈছে জাষ্ট দচ তাৰিখে কি হৈ গৈছে? সি মানে নেৰে কোনো বৈধ্য নেৰে। যেতিয়া আহি পায়, গধূলি সময়ত।
হইয়ে, তাৰ মানে মাকৰ পৰা আঁতৰি থাকে টো, ল'ৰা-ছোৱালীবিলাকে যিমানে যি নাথাকক মানে মাকক
এৰি নিদিয়ে আৰু সি ফোনত কথা পাতিবও নিদিয়ে মাকৰ এনে কান্দা আৰম্ভ কৰি দিয়ে। মানে মোক চা মোক চা এনেকুৱা টাইপ মোকেই হেৰি কৰি থাক, দিনটো নাথাক যেতিয়া, এটেনচন বিচাৰে অ', নহ'লে মানে মোৰে চোৰে মাৰি লয়।
হয় তেনেকুৱা হয় বাচ্ছাবিলাক।
উম, আপুনিটো গোটেই সময় খিনি দিব পাৰিলে মানে।
অ মই সময়খিনি দিলো, এতিয়া প্ৰব্লেম নাই তাৰ মানে কি হয় মই সেইকাৰণে মানে সোনকালে খুৱাই পেলাই সোনকালে শুৱাই দিওঁ। তাৰ পিছৰ সময়খিনি মানে মোৰ নিজৰ আৰু। মই যি কৰো আৰু মোৰ যি ভাল লাগে সেই কন সময়ত তেনেকুৱা, সেয়াই আৰু।
কাৰণে অলপমান অসুবিধা।
অলপ অসুবিধা হয়, কাৰণ চাকৰিতো ধৰক এৰিবও নোৱাৰে ন ল'ৰা ছোৱালীৰ কাৰণে। অকমান মানে ছোৱালীখিনিও অকমান কষ্টত
কষ্ট পায় আকৌ সময় বিচাৰে সে সেইকাৰণে সিহঁত অকণমান অকৰা। কিছুমান অকৰা হয় আৰু যিদিনা পায় মানে বন্ধৰ দিনা সেইদিনা মাক ৰেষ্ট ল'ব না।
নাপায় আমাৰ কিতাও মানে সৰুতো সৰু হৈ আছে ন' এতিয়াও মানে হেৰিক এৰিব নিবিচাৰে বৰ অশান্তি কৰে মানে। সি খাৰ পাই থাকিলে মই মানে অশান সিহে হয়। শুই থাকিলেই ভাল, সেইকাৰণে মানে ইমান শুহে আগবেলাও কওঁ, দুপৰীয়াও কওঁ। ৰাতিও শু মানে সোনকালে শুহাই দিওঁ, শুই থাকিলে অকমান শান্তি নহলে মানে কেনে টেঙাই থাকিলে মোক বিৰাট অশান্তি পাওঁ মানে। অন্য একো নাই তিমিযে
অ'। অঁ সেইটো কৰিলে অশান্তি বাৰু ৰাতি আপুনি সময়খিনি পাই সেইখিনিয়ে বহুত যথেষ্ট মানে। এ মোৰো সেইটো সময় চলি আছে প্ৰেগনেঞ্চিত এতিয়া অকণ, অকণমান
আপুনিও প্ৰিপেৰ হৈ থাকক আৰু নাই-নাই এইটো চিন্তাটো লাগে কিন্তু যেতিয়া আপুনি বেবি টো ন তাৰপিছৰ পৰা আপুনি সেইবিলাক সব পাহৰিয়ে যাব আপোনাৰ দুখ আজি দি আছিলে
সব পাহৰি যোৱা যায় ন
তাৰ আগলৈকে মানে আগলৈকে মানে অশান্তি লাগি থাকে এ কি হব কেনেকে পাৰিম নাই চব পাৰিছে, চব ইজি হৈ যায়, তেতিয়া মোৰো তেনেকোৱা হৈছিল মোৰ টো মানে জন্ম পিছত মোৰ মানে ফিলেই হোৱা নাছিলে মোৰ যে ববি এটা হ'ল
তাই একো আমনি নকৰিছিল নেকি
আমনি চামনি তেনেকুৱা নাই একো থাকে তাৰ তাৰ মানে ওলালে কান্দি চলাওঁতে মানে সিহঁতে হেৰিত ৰাখে যে এন আই চি ওচৰত ৰাখে। যেতিয়া এনআই চি লৈ গৈ তেতিয়া মানে মোৰ ফিল আহিছে যে মোৰ কিবা নোহোৱা হৈ গ'ল এনেকুৱা টাইপ। তেতিয়াহে মোৰ মানে সেই মাটিত, মাটিত মাতৃত্ব বুলি যে যিটো কয়। সেই বস্তুটো মানে হৈছে হৈছে অ সেইটো তেতিয়াহে ফিল আহিছে তাৰ পিছত মানে মই এক ছেকেণ্ডটো এৰিবই নোৱাৰা নিচিনা হ'লো আকৌ তাতে গৈ গৈ খবৰ লৈ থাকো নাৰ্ছ বিলাকেও মানে পঠাই দিয়ে আৰু যাওঁক যাওঁক এতিয়া আহিব নালাগে।
সেইটো অ', নিজে, নিজে আহি যায় ন? মানে সকলোৰে চাগে।
সেইটো আহি যায় মানে সেইখিনি সময়ত মানে মোৰ যে কিমান কষ্ট হ'ল কি পেইন হ'ল, মই মান ফিলে নহ'লে।
উম।
উম,
এতিয়া মোৰ আৰু এটা চিন্তা হয়, দূৰত থাক মই মোৰ য'ত হচ দেখাই মানে গুৱাহাটীত তাৰ পৰা দূৰ হৈ গ'লটো কেতিয়াবা
অ', নাই, নাই একো নহ হয়, মোৰ আ, প্ৰেগনেঞ্চি টাইমত অ', প্ৰেগনেঞ্চি টাইমত তাত তে মাৰ ঘৰতে আছিলো, মই আপোনাৰ আঠ মাহ ৰানিং হৈ আছে আৰু তেনেকুৱাতহে আহিছ নমাহৰ আগে, আগে আহিছো আহি অ', আহি আমাৰ মানে কি হয় ন' কে ফ্লেট যে ফ্লেটত আপোনাৰ অ'। মানে লোক নাই পুৰণা ফ্লেট হয় উম, আমি মানে একদম থাৰ্ড ফ্লৰত থাকো। ত' তাত উঠা মেলা বোলে কষ্ ত' সেইকাৰণে মানে মই সেই লাষ্টৰ সময়ত আহিছিলো।
অ', ছ'চাইটি মিলি পেলাই লিফ্ট বনাই ল'ব পাৰে।
নাই তাৰমানে এইটো বহুত পুৰণা কন-কনষ্ট্ৰাকছন হয় নাইণ্টি, নাইণ্টিটো, নাইন্টিথ্ৰী এনেকুৱাৰে।
অ', কিমান ঘৰ মানুহ আছে?
আঠাইছ ঘৰ।
আঠাইছ ঘৰ। মানে তিনিটাই ফ্ল'ৰ?
তিনটা ফ্ল'ৰ হয় প্ৰত্যেকটো ফ্ল'ৰ নাই নাই মানে দুটা এপাৰ্টমেন্ট হয়। নামৰ দুটা এপাৰ্টমেন্ট আছে দুইটাতে আঠাইশ, আঠাইশ কে আছে মানে। অ', তিনটা, তিনটা। তিনিটা ফ্লৰৰে অ', উম, আঠাইছ অ', দুটা এপাৰ্ট আঠাইছ ঘৰ আছে চাৰিটা চাৰিটাকে এটা ফ্ল'ৰত চাৰিটা চাৰিটাকে আছে
আঠ মাহৰ পিছত গৈছিলে মই আকৌ চু টি ল'ম বুলি ভাবি থৈ দিছোঁ আকৌ মানে জুলাইৰ জুলাই মাহৰ সেই লাষ্টৰ ফালে আৰু। অ', ধৰি লওঁক যেতিয়া মোৰ সেয়া সোমাই যাব চাৰে আঠ মাহমান হৈয়ে যাব ন মাহত
অ', অ', অ', নাই মানে কি কৰে মানে কৰে ডক্টৰবিলাক মই নিজেও মানে পাইছো পাৰ্চনেলি। যে, আপোনাৰ যিটো ডেট যিটো ডেট দিয়া আপোনাৰ ডেটতকে আপুনি দুসপ্তাহ আগতেই মানে প্ৰিপেয়াৰ হৈ থাকাতটো ভাল। মানে হঠাতে আপোনাৰ অ', পেইন টাইপ হ'ব পাৰে বা এনেকুৱা আহিব পাৰে মানে মই সেই ছোৱালীৰো ডেট দিয়াৰ দুসপ্তাহৰ আগতে হৈছে। ল'ৰাৰ ডেট দিয়া এসপ্তাহৰ আগত হৈছে
ল'ৰা এসপ
উম, উম এসপ্তাহৰ আগত মই মানে আৰু অভেদ লব নোৱাৰা হৈ গ'লো সেইটো কাৰণে দিন আহি গল লৰাৰ ক্ষেত্ৰত ৰাতিপুৱা মানে পাঁচ তাতে ডক্টৰেট ফোন কৰিছো যে মই নোৱাৰো আৰু আইজি যিমান তেনে মই এডমিট হবই লাগিব। তেতিয়া ডক্টৰে
দিনৰ আগতহে ল'ম বুলি আছোঁ এতিয়া কিবা নে দুসপ্তাহৰ আগতে লওঁ, উম, উম।
ই ভাবি থাকা যে আপুনি মানে অ আপোনাৰ যিটো বেগ হয় এটা হস্পিটেলত তৈয়াৰ কৰি ৰখা ভাল সপ্তাহৰ আগতে।
অ', ইয়াৰ পৰা যোৱাটো একো অসুবিধা নহয় চাগে ন?
নহ না আপুনি খুব শ্ল'লি যাব লাগিব। গাড়ী যিমান শ্ল' হওক হলে ভাল আৰু শ্ল' মানে এনেকুৱা নহয় মানে ভাল ৰাস্তাতটো আপুনি যাব পাৰে যিবিলাক ধৰক কুখুৰা মোখোৰা বা এনেকুৱা ৰাস্তা বেয়া সেইটোত শ্ল'লি যাব আৰু আপুনি ফ্ৰণ্ট চিটত বহিব। মই মানে ফ্ৰন্ট চিতে মানে হও ফ্ৰন্ট চিতত বহিলে আপুনি পিছফালে প্ৰচন্দ প্ৰচন্দ গাৰু এটা ভিৰ হ'লে যেতিয়া কম্ফদ হয় আৰু। অকণমান মানে তেনেকে আ যি যোৱা নিচিনাকে যাওঁ অকণমান কমফৰ্ট পাওঁ
তাকে হেচাই লওঁ কি কয় ডক্টৰে অঁ মই লাষ্ট আগোতে মোৰ গা বেয়া হৈ গৈছে মানে সেইকাৰণে মই অহা যোৱা কৰি থকা নাই আৰু
অ অ কষ্ট হয় কষ্ট হয় মোৰো সেই ষ্ট বিলাক কৰো এতিয়া ময়ো সে অহা য কৰিছিলো কষ্ট হয় দিনটো বিৰাট কষ্ট হয় এয়া ইহঁতে খুল আৰু কাম ক কৰি আছোো কমগ আৰু অ পাৰি পাৰিম ঠিক আছে দিয়া আহ